হেল্ল আছোঁ এনে তুমি। ভাল ভাল তোমাৰ ভাল নহয়।
অ নিশ্চয় ভাল ভাল হয় আজি আমি এটা বহুত ইম্পৰ্টেণ্ট টপিক কৰ ওপৰত কথা পাতিবলৈ আগবঢ়িছো হয় আচলতে আমি আজিৰ যি আমাৰ কথোপকথনৰ যি মূল বিষয় বিষয় সেই বিষয় হৈছে আচলতে আজি আ আমাৰ যি জলবায়ু জলবায়ুৰ পৰিৱৰ্তন আৰু বিশ্ব উষ্ণায়ন অৰ্থাৎ গ্ল'বেল ৱাৰ্মিং বুলি কওঁ যাক মানে হৈছে গোলকীয় উত্তাপ বৃদ্ধি আচলতে আমি আজি জানিম যে জলবায়ু পৰিৱৰ্তনৰ আচলতে ভূমিকা কি গোলকীয় উত্তাপৰ ভূমিকা কি উমহ আচলতে কি হয় বৰ্তমান সময়ত সমগ্ৰ বিশ্বই যি ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে তাৰ ভিতৰত জলবায়ুৰ পৰিৱৰ্তন আৰু বিশ্ব উষ্ণায়ন অন্যতম
হয়
বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত মানুহে অভূতপূৰ্ব উন্নতি সাধন কৰিছে যদিও পৰিৱেশৰ ওপৰত বঢ়া চাপৰ ফলত পৃথিৱীৰ প্ৰাকৃতিক ভাৰসাম্য বিঘ্নিত হৈছে
হয়
ইয়াৰ ফলত কি হৈছে যে বিশ্বৰ আমাৰ যি গড় উষ্ণতা সেই উষ্ণতা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে আমাৰ যি ঋতুচক্ৰ সেই ঋতুচক্ৰ সলনি হৈছে আমাৰ যি বৰফ আছে বিভিন্ন হিমবাহ আছে সেই হিমবাহ অৰ্থাৎ বৰফবোৰ গলিবলৈ আৰম্ভ কৰিছে আৰু কি হৈছে যে আমাৰ প্ৰাকৃতিক দুৰ্যোগৰ সংখ্যাসমূহ দিনক দিনে বৃদ্ধি পাই আহিছে
হয়
জলবায়ু পৰিৱৰ্তন কেৱল এটা দেশৰ সমস্যা নহয় ই সমগ্ৰ মানৱ জাতিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান
হয়
যদি সময়মতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ভৱিষ্যত প্ৰজন্মক এক বিপদ বিপদ সংকুল পৃথিৱীৰ সন্মুখীন হ'ব লাগিব হয় হয় সেয়েহে জলবায়ু পৰিৱৰ্তন সচেতনতা বৃদ্ধি আৰু ইয়াৰ সমাচাৰ সমাধান বিচৰা আজিৰ সময়ৰ অন্যতম প্ৰধান দায়িত্ব
উম
আচলতে মই আপোনাক ক'বলৈ বিচাৰিছো যে আচলতে নো জলবায়ুৰ পৰিৱৰ্তন মানে কি
আঁ আচলতে দীঘলীয়া সময়ৰ বাবে কোনো অঞ্চল বা সমগ্ৰ পৃথিৱীৰ তাপমাত্ৰা বৰষুণ বতাহ আৰ্দ্ৰতা আৰু অন্যান্য বায়ুমণ্ডলীয় অৱস্থাৰ পৰিৱৰ্তনক জলবায়ুৰ পৰিৱৰ্তন টন বুলি কোৱা হয়
হয়
ন অকণ ডাঙৰকে হয় বুলি ক'ব
হয়
প্ৰাকৃতিক কাৰণত কিছু পৰিৱৰ্তন সাধাৰণভাৱে ঘটিব পাৰে কিন্তু বৰ্তমান যি দ্ৰুত পৰিৱৰ্তন দেখা গৈছে তাৰ মূল কাৰণ হৈছে মানুহৰ বিভিন্ন প্ৰকৃতি বিৰোধী কাৰ্যকলাপ
হয়
অঁ অঁ ইয়াৰ লগতে তোমাক মই ক'বলৈ বিচাৰিছোঁ যে আচলতে বিশ্ব উষ্ণায়ন মানে কি আচলতে বায়ুমণ্ডলত সেউজগৃহ গ্ৰেছসমূহ যেনে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আদিৰ পৰিমাণ বৃদ্ধি পালে পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পায় এই ঘটনাকে সাধাৰণতে বিশ্ব উষ্ণায়ন বুলি কোৱা হয়।
হয়
বিশ্ব উষ্ণায়ন জলবায়ুৰ পৰিৱৰ্তনৰ অন্যতম মুখ্য কাৰণ জলবায়ুৰ পৰিৱৰ্তনৰ কিছুমান কাৰণ তুমি ক'ব পাৰিবানে বুলি কো
পাৰিম
অ তেনেহ'লে নিশ্চয় কোৱাচোন ম গছ জীৱাশ্ম তোমাৰ ব্যৱহাৰ হয় হয় হয় ব ব ভ
বন ধ্বংস
হয় ক হয় হয় আপুনি নিশ্চয় সঠিক সঠিক কথাই কৈছে আচলতে আহ জীৱাষ্ম ইন্ধনৰ ব্যৱহাৰ নহয়নে জীৱাষ্ম ইন্ধনৰ ফলত কি হয় কয়লা পেট্ৰল ডিজেল আৰু প্ৰাকৃতিক গেছৰ অত্যাধিক ব্যৱহাৰে বায়ুমণ্ডলত বিপুল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড নিঃসৰণ কৰে এই গেছসমূহে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰে আমাৰ দ্বিতীয় কাৰণৰ ফালে আমি আগবাঢ়িছোঁ যে দ্বিতীয়তে হৈছে যে বন ধ্বংস গছ গছনিয়ে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰে। কিন্তু ব্যাপক বনাঞ্চল ধ্বংস হোৱাৰ ফলত কাৰ্বন শোষণ হ্ৰাস পাইছে বায়ুমণ্ডলত সেউজগৃহ গেছ বৃদ্ধি পাইছে। অহ তিনি নম্বৰতে আপুনি কৈছিলে যে ঔদ্যোগীকৰণ নহয়নে অ ঔদ্যোগীকৰণ, ফালে আমি আগবাঢ়িছো আচলতে কাৰখানা আৰু উদ্যোগসমূহৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থে পৰিৱেশ প্ৰদূষিত কৰাৰ লগতে বিশ্ব উষ্ণা উষ্ণায়ন বৃদ্ধি কৰে।
আমি চতু
কাৰণৰ ফালে আগবাঢ়িছো আহ চতুৰ্থ কাৰণত আহি পৰিছে যে যান বাহনৰ অত্যাধিক বৃদ্ধি। বৰ্তমান বিশ্বত দেখা গৈছে যে কোটি কোটি যান বাহন চলাচল কৰে নহয়নে ইয়াৰ পৰা নিৰ্গত ধোঁৱাই বায়ু প্ৰদূষণ বৃদ্ধি। বৃদ্ধি কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনত অৰিহণা যোগায়। আমি পঞ্চম কাৰণৰ ফালে আগবাঢ়িছো আপুনি জানিবলৈ ইচ্ছুক নে? অ। পাঁচ নম্বৰ কাৰণত আহিছে যে জন সংখ্যাৰ বৃদ্ধি। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে আঁ আমাৰ যি শক্তিৰ চাহিদা সেই চাহিদা বৃদ্ধি পাই। বনাঞ্চলসমূহক্ৰমে অ প্ৰাকৃতিক সম্পদৰ ওপৰত অইত অত্যাধিক চাপ বৃদ্ধি হোৱা দেখা যায়। ইয়াৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰা দেখা যায়। আচলতে আ জলবায়ুৰ পৰিৱৰ্তনৰ কিছুমান প্ৰভাৱো বিস্তাৰ কৰে অ ইয়াৰ কিছুমান কাৰক হৈছে যে তাপমাত্ৰা বৃদ্ধি। ইয়াৰ তাপমাত্ৰা বৃদ্ধিৰ ফলত কি হয়, পৃথিৱীৰ গড় তাপমাত্ৰা ধীৰে ধীৰে বৃদ্ধি পাই আহিছে। ইয়াৰ ফলত কি হৈছে যি আমাৰ গৰম সেই গৰম তীব্ৰ ভাৱে বৃদ্ধি পাইছে হিট ভিৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ফলত কি হৈছে হিমবাস গলি গৈছে হিমবাস গলাৰ ফলত কি হৈছে সমুদ্ৰ বিশৃষ্ঠৰ যি উষ্ণতা সেই উষ্ণা
হয়
অহ তাৰ পাছত কি হয় আমাৰ বানপানী বানপানী হোৱা দেখা যায় বানপানী আৰু খৰাং হোৱা দেখা যায়। জলবায়ু পৰিৱৰ্তনৰ ফলত কি হয় বৰষুণৰ ধল ধৰণ সলনি হোৱা দেখা যায়। কিছুমান ঠাইত অতিবৃষ্টি আৰু কিছুমান ঠাইত খৰাং দেখা দিছে ইয়াৰপ ইয়াৰ অহ ইয়াৰ আচলতে কৃষিৰ ওপৰতো, প্ৰভাৱ দেখা যায় যে কৃষি সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। অহ ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন ঘটে, অহ শস্যৰ উৎপাদন হ্ৰাস মানে ইয়াৰ ফলত শস্যয়ৰ যি উৎপাদন সেই উৎপাদন ক্ৰমে হ্ৰাস পাই আহিছে। খাদ্য সংকটৰ আশংকা বৃদ্ধি পাইছে, জীৱ জন্তুৰ বিলুপ্তিও ঘটিছে। বহু উদ্ভিদ আৰু প্ৰাণী নিজৰ আচলতে স্বাভাৱিক যি বাসস্থান, সেই বাসস্থান হেৰুৱাইছে, আহ আচলতে এনেবোৰ কাৰণৰ ফলত হয়, আমাৰ যি গোলকীয় উত্তাপ বৃদ্ধি উত্তাপ বৃদ্ধি আমাৰ অহ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিছে, আপুনি অহ নিশ্চয় এই কথা আপুনি বুজি পাইছে? হয় পাইছোঁ। আচলতে কি হয়, জলবায়ুৰ পৰিৱৰ্তন আৰু বিশ্ব উচ্চায়ন হৈছে আধুনিক। অন্যতম এক ডাঙৰ সংকট নহয়নে, অ আচলতে এই সংখ্যা কেৱল এই সমস্যাৰ কেৱল অহ বিজ্ঞানী বা চৰকাৰৰ সমস্যাৰ নহয়। ই প্ৰতিজন মানুহৰে সমস্যা, যদি আমি আজিয়ে সংৰক্ষনৰৰ বাবে সচেতন নহওঁ তেন্তে কি হ'ব? ভৱিষ্যত প্ৰজন্ম এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব লগা হব। সেয়েহে সকলো দেশ সকলো সমাজ। আৰু সকলো নাগৰিকে একত্ৰিতভাৱে এই সমস্যাৰ মোকাবিলা কৰিব। নহয় নে, হয় আচলতে পৃথিৱীৰ আমাৰ সম্পত্তি নহয়, ই আমাৰ ভৱিষ্যত প্ৰজন্মৰ পৰা ধাৰ লোৱা এক মূল্যবান সম্পদ গতিকে আহক আমি সকলোৱে গছ ৰোপন কৰো, প্ৰদূষণ কমাও, শক্তি সঞ্চয় কৰোঁ, আৰু এখন সেউজীয়া সুস্থ আৰু সংৰক্ষিত পৃথিৱী গঢ়ি তোলাৰ বাবে একত্ৰিতভাৱে আগবাঢ়ি যাওঁ। অহ আপুনি, নিশ্চয় অনুভৱ কৰিছে চাগে, যে আমাৰ এই যি গোলকীয় উত্তাপ বৃদ্ধি, উত্তাপ বৃদ্ধিৰ আচলতে মূল কাৰণ হিচাপে আমি মানুহক অভিহিত কৰিব পাৰোঁ। নহয়নে, অ আচলতে আমাৰ এই মানুহ বিলাকে যি প্ৰকৃতি বিৰোধী কাৰ্যকলাপ কৰি আছে, তাৰ ফলত কি হৈছে আমাৰ আহ গোলকীয় উত্তাপ বৃদ্ধি পাইছে, আহ মানুহে বিভিন্ন ধৰণৰ গছ কটা দেখা গৈছে, গছসমূহ অধিক, অধিক মাত্ৰাত গছ কটা দেখা গৈছে, আৰু ইয়াৰ ফলতে আমাৰ গোলকীয় তাপ অত্যাধিক বৃদ্ধি দেখা গৈছে অহ, অহ আচলতে আমি এই গোলকীয় উত্তাপ আহ কমাবৰ বাবে আহ মুখ্য কাৰণ হিচাপে আমি লব লাগিব আমি গছ পুলি ৰোপন কৰিব লাগিব আমি অহ। আমাৰ লগতে আমি, সকলোকে সকলো লোককে গছ পুলি ৰোপণ কৰিবলৈ আমি আহ্বান জনাব লাগিব, আমি তাৰ সেই গছ পুলি ৰোপণৰ বাবে আমি সজাগতা বৃদ্ধি কৰিব লাগিব, আমি, আমি, আমি সেইটো চাব লাগিব যে আমাৰ পৰিৱেশৰ ভাৰসা। তোমাৰ অৱস্থা যিটো, সেই ভাৰসা অৱস্থাতটো আমি আহ বৰ্তি ৰখাই ৰখাব পাৰোঁ তাৰ বাবে আমি সকলো একগোট হব লাগিব, গতিকে আশা কৰো আপুনি আজি আমাৰ এই যি বাৰ্তালাপ বাৰ্তালাপৰ পৰা আপুনি নিশ্চয় উপকৃত হৈছে।
নিশ্চয় হয়, হয়।
অহ, গতিকে আশা কৰো আগলৈ এনেদৰে কথা পাতিবলৈ আকৌ সুযোগ সুবিধা লাভ কৰোঁ। গতিকে আজিলৈ আহিছো ধন্যবাদ।